অহ
অ
কি খবৰ ভালে আছা
ত তোমাৰ কি কৰি আ
অ ভালে এ কি কৰিম আও এতিয়া এ মোৰ সৰু ছোৱালীজনী ডাঙৰ ছোৱালীজনী আৰু মাজৰ ছোৱালীজনী এয়া বহুত দূৰত আছে যে সে বহুত দিন হল অহা নাই এই মানে এতিয়া গৰম বন্ধ যে গৰম বন্ধ যে সেই কালি মানে ফুৰিব যাব সেই এটা সিহঁতৰ ওচৰত গৰমৰ বন্ধ মাহটো মানে সিহঁতৰ কোৱাৰ্টাৰতে থাকি আহিব উম সেইটো কাৰণে যাব ওলাইছেহে সিহঁতৰ কাৰণে মানে সিহঁতৰ কাৰণে মানে পিঠা বনাই আছো এ কাটা কলি বনাইছো হা এ কাটাকলি বনাই আছো কাটাকলি বনাই নিমকি বনাইছো ধৰি লৱ নাৰিকল পিঠা যে খাচত দিয়া পিঠা সেয়া বনাইছো কাটাকলি টো ধৰি লও আমি বনাই আছো এতিয়া প্ৰথমে কাটাকলি কাটাকলিতো মান
কিমান মান বনাইছে
এ বেছি বনোৱা নাই ধৰি ল, দেৰ কেজি দুই কেজি মান আনিছো গোটেই কেইটা ভাগ ভাগ কৰি বনাম আৰু অলপ অলপকে সেই হেৰি কাটা কলি আৰু নিমকিটো মানে বেছিকে বনাম সেইকেইটা বেয়া নহয় যে এতিয়া গৰমৰ দিন নাৰিকল পিঠা বেয়া হৈ যাব আ আৰতি হঁতৰ আকৌ কোৱাৰ্টাৰত হেৰি নাই যে ফিজ চিজ নাই যে। উম থব কাৰণে। এতিয়া কাটাকলিটো প্ৰথমে বনাই আছো আৰু কাটাকলিটো বনাব
কেনেকে কেনেকে বনাইছে নো কওক।
অ মই মানে কি কৰিছো অ আ কাটাকলি ধৰি লওক কণী পাঁচটা লৈছো। অ কনী পাঁচটা ধৰি ল মা ভাঙি লৈ হেৰি গিলাচ এটাতে বা মগ এটাতে ল'বা মই মগতে লৈছো মগত মানে গুলিবৰ কাৰণে ভাল গিলা ছত হলে আক খতি হৈ যায় লাৰিব কাৰণে বেয়া তাৰপিছত হেৰি যে এইয়া বোলে এতিয়া আমাৰ আক গাঁওৰ জাগাত চব বস্তু পোৱা নাযায় নহয় এনে কেক বনোৱা কিবা এডাল আছে এডাল নাম কি কয় নাজানো, এতিয়া আমি মানে সেই লাৱনী বাৰী বনাই লওঁ যে সেয়া দিয়ে লাৰি অ হেৰি বহুত বহুত ধৰি ল ঘুটি, ঘুটি লৈছো আৰু কণী খিনি একদম বহুত ঘুটি আছো অ ঘুটি থাকি মানে একেবাৰে হেৰি হৈ গৈছে আৰু সেনেকুৱা উম ধৰি ল মিহল হৈ গল নহয় সেই মিহল হৈ যোৱাৰ পিছত এতিয়া ধৰি ল কাপ এটাত বা গিলাচ এটাত বাকিলো ধৰি ল এগিলাচ যদি কণী খিনি হল তেতিয়া মানে ময়দা খিনিও হেৰি হোৱা ল'ব লাগিব সে এগিলাছে। উ তাৰপিছত আকৌ চেনী খিনিও লব লাগিব। হে এগিলাছ নি লব লাগিব। তাৰ পিছত আকৌ ৰিফাইনো হে এগিলাছে ল'ব। ধলেও যিমান খিনি ধৰি লওক পাঁচটা কণিত যিমান খিনি হৈছে সিমান খিনিয়ে ধৰি লওক অ বস্তু খিনি মিহলকৈ ল'ব লাগিব। তাৰপিছত আকৌ নিমখ অকমান দিবা তাৰপিছত পিছত বেকিং পাউদাৰ যে বেকিং পাউদাৰ চিনি পোৱা?
চেনীটো পিচি লোৱা নাই এনে এনেকে
চিনিটো ম, হেৰিত। ডাঙৰ ডাঙৰ হলে পিচি ললে ভাল এতিয়া মানে মই পিচি থকা নাই সৰু সৰু মিহি চিনী যে এতিয়া ধৰি লোৱা এইখিনি ধৰি লওক আধা ঘণ্টামান ধৰি লওক পুৰা হেৰি লাৰি থাকিব লাগিব লাৱনী বাৰী দি ধুনীয়াকে লাৰি আছো লাৰি আছো তাৰপিছত ধৰি লওক আধা ঘণ্টা হৈ গ'ল বল চেনি খিনি গোটেই বস্ত তো বুজি পাম নহয়, গোটেই খিনি মিহল খাই গলা সেই তেতিয়া মানে কি অহ আমি আৰু ধৰি লওক প্ৰেছাৰ কুকাৰতে বনাও। এই প্ৰেছাৰকুকাৰত অহ হেৰি ৰিফাইন অকমান প্ৰেচাৰ কুকাৰটোত সানি লওঁ তলখনতে। ভিতৰত তাৰপিছত পেপাৰ কাগজ পেপাৰ কাগজে জাপ জাপকৈ পাৰি লৈ তাৰ পিছত পেপাৰ কাগজ খনৰ ওপৰত মানে ৰিফাইন অকমান সানি লওঁ, যাতে এ হেৰি ময়দা খিনি কণী খিনি দিওতে যাতে লাগি নধৰে আৰু সেনেকে। তেতিয়া বাকী দিলো নহয় বাকী দি লৈ তেতিয়া ধুনীয়াকে ধৰি লও- বা ৰুকি মুকি ধুনীয়াকে বাকি দিলো দি লৈ তাৰ পিছত ঢা ঢাখন মাৰি দিলো ঢাখন খন মাৰি তেতিয়া চিটিটো আঁতৰ কৰিৰ দিব লাগিব কিন্তু চিটিটো দি থৈ দিলে হেৰি নহয়ব তেতিয়া মানে চিটিটো আঁতৰ কৰি দিলে বস্তুতটো ভাপটো অকমান মানে চাই থাকিব আৰু কেকটো ধৰি লও ফুলি উঠিব তুমি যিমান ফেটিবা ফেটিবা তোমাৰ কিমান হেৰি এক ফুলি উঠিব তোমাৰ এই ফেতাৰ যিমান ভাল হ'ব তিমান কেকটো মানে ভাল হ'ব এতিয়া তুমি যদি কেক টো হেৰি বনাব খুজিছা যদি এ ইমান ফেদিি থাকে দিব নোৱাৰো হাত বিষাই যোই সেনেকে কৰি যদি বনোৱা নহলে সেনেকে হলে নহব। অ' তেতিয়া বস্তুতটো ভাল নহ'ব মানে হেৰি কে এতিয়া মই মানে আধা ঘন্টামান হা
নাৰল পিঠা নাৰিকলৰ পিঠা যে বনাইছে।
অ 'হেইৰিল এক কথা কৈ ল নৰি লও তাৰ পিছত হেৰি কৰিবাম তেতিয়া আধা ঘণ্টামানৰ পিছত জুইটো একেবাৰে হেৰি গেছটো কমকে দিবা কমকৈ দিবা যেতিয়া মানে আধা ঘন্টা মানৰ পিছত চাবা এই ধৰি লও হেৰি এ বাঁহৰ খাতি নহলে আকৌ নহলে বাঁহৰ খাতিনো ক'ত বিচাৰি কোৱা চামুচ আছে যে চামুচৰ পিছফালটোোৰো এনেকে দি মাজতে সানি চাবা যদি চামুচত লাগি ধৰা নাই তেতিয়াহলে বস্তুটো হল আৰু যদি চামুচত লাগি ধৰিছে তেতিয়াাহ'লে হেৰি নহব অ কেক টো হোৱা নাই আৰু এশ মাহ সময় লাগিব আৰু কেকতটো ম মাজতে যুইটো দিন আছে কিবা ধৰি লওক এ চাইডে চাইডেও কেঁচা হৈ থাকে। নহয় চাইডে চাইডেও তুমি যোৱা অ', তেনেকে, তেনেকে বস্তুতো হ'ব আৰু নাই নাৰিকল পিঠা সুধিছিলা নহয়, নাৰিকল পিঠাটো মানে কি কৰোঁ। এ, নাৰিকলখিনি ধৰি ল' নাৰিকলখিনি ভাল হ'ব লাগিব মানে একদম শুকান নাৰিকল হ'লে উম, পিঠাটো বেছি ভাল হয়। পিঠাটো মচমচিয়া হয়, ন! শুকান নাৰিকলখিনি মানে ৰু কি ধুনীয়াকে মিহিকৈ ৰুকিবা, ৰুকি লৈ তেতিয়া ভাজি ল'বা, ভাজো-ভাজোতে চা চাবা তলত যাতে নালাগে, কেৰাহীত মানে অলপ ৰিফাইন দি ল'বা। তেতিয়া ধৰি ল' কেৰাহীত নালাগে আৰু। আৰু কমকমকৈ জুই দিব লাগিব, কমকৈ জুই দি ভাজি থাকিবা, ভাজি থাকিবা অলপ হেৰি ফৰ খোৱা হ'লে আৰু নাৰিকল খিনি ফৰ খোৱা হৈ যাব নহয় শুকান নাৰিকল হ'লে সোফুৱা হৈ থাকিব এই কেঁচাটোৰ হ'লে হে ভিজা ভিজা হৈ কেহ উম, নহয়, আগে নাৰিকল খিনি ভাজি ল'বা ভাজি লৈ আধা ভাজা হ'ল আৰু তাৰ পিছতহে ফৌফুৰা হ'ল তাৰ পিছতহে তুমি চেনি দিবা। নহ'লে যদি প্ৰথমতে চেনি দি দিয়া অ' প্ৰথমতে চেনি চাবাচোন হেৰি হৈ যায়, ভিজা হৈ যায়। কণী খি উ আহ হাৰি নাৰিকল খিনি মানে ভালকে হেৰি নহয়। অ' মচমচিয় হৈ নাযায় ফুৰ খোৱা নহয় বস্তুটো বনাবো ভাল নালাগে, তেতিয়া ময়দা খিনি হেৰি দোকানৰ পৰা আনিলে দোকানতো ব বহুত লেতেৰা থাকে হয়। এতিয়া পিঠাগুড়ি চলা চালনী দি চালি ল'বা। চালি লৈ তাৰ পিছত পিঠাগুড়ি খিনি এই কি কয় ময়দা খিনি ল'বা, তাৰ পিছত নিমখ অকমান দিবা, তাৰপিছত পাউদাৰ দিবা, তাৰ পিছত অকমান মানে কি কুহুমীয়া গৰম বেছি গৰমো নহয়। কুহুমীয়া গৰম কৰি উম, হেৰি কৰিবা অ' কুহুমীয়া গৰম কৰি পানী খিনি ল'বা নহয়। লৈ তেতিয়া উম, পুৰা ধৰি লোৱা উ অলপ অলপ এনেকে পানী অকমান চিটাই চিটাই দি হেৰি ফেটিবা অ' আকৌ ৰিফাইন দিবা, আমি অকমান গৰম পানীও দিওঁ গৰম নাইকিয়া কুহুম- নাই ডালডা কেতিয়াবা দিওঁ, কেতিয়াবা নিদিওঁ যা ডাল ডালডা দিলে ৰিফাইন নিদিওঁ, ৰিফাইন দিলে ডালডা নিদিব। ডালদাটো দিলে মানে কি পিছত পিঠাটো, হয় হয়। নহয়, ডালতাটো দিলে পিছত পিঠাটো মানে সেমি যায়, এই ৰিফাইনতটো দিলে মানে বহুত দিন যাই যে। যদি ঘৰত বনোৱাকে খাওঁ, তেতিয়াহ'লে ডালডায়ে দিওঁ, এতিয়া মানে সিহঁতলৈ বনাইছোঁ যে। তে, বহুত দিন থাকিব না। এতিয়া তাই যাওঁতেই-যাওঁতেই তিনদিন তিন-তিন ৰাতি লাগিব। আ', বেগৰ ভিতৰত ভৰাই হোৱা থাকিব, তেতিয়া বেয়া হৈ যাব নহয়। উম উম, সেইটো কাৰণে আমি কি কৰিছোঁ, ৰিফাইন দিয়েই গুলিছো, ৰিফাইন দি গুলি তাৰ পিছত বেকিং পাউদাৰ অলপমান দিছোঁ, দি লৈ অলপ গুলি হেৰি কৰিছোঁ পুৰা ফেতি, তাৰপিছত ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিলোঁ আধা ঘন্টামান। এতিয়া মানে বস্ বস্তুটো নৰম হৈ যায়, এব-আধা ঘণ্টামান যেতিয়া ফেটি থৈ দিম, বস্তু স্তুটো নৰম হৈ যায় নহয়, তেতিয়া বনাবৰ কাৰণেও ভাল পিঠাটো তেতিয়া, বনাই মানে তেতিয়া হেৰি নালাগে আৰু আ এইখন ৰুটি বনোৱা পীৰাখনটো নালাগে আৰু সাজকেইটাতো নালাগে মানে। তে সাজকেইটাতো ৰি ফাইন অকমান সানি ল'বা, তেতিয়া মানে ক'তো নালাগে, একেবাৰে ধুনীয়া হয় পিঠাকেইটা একদম। তাৰপিছত পিঠাকেইটা বনাই তেতিয়া পুৰিবা ক কোনটো কি কৰিবা হয়, পোৰতেও মানে কি কৰিব লাগে কমকে জুই দিব লাগে
অ', তোমাৰে ভাল হৈছে ঘৰত বহি ফেনত তলত বহি আছে অ বহি, বহি বনাই আছে দে, মই আকৌ পথাৰত আহিছো কঠীয়া উঘালি আছু যে
হয়, হয়, হয়, অ এতিয়া আৰু ৰুৱা অ', হয় হয় ৰোৱা-পোতা চিজিন হৈছে নহয় এতিয়া আকৌ এতিয়া ছিজিনত ছিজিনত যদি ৰোৱা পুটি নলোৱা তেতিয়া কেনেকে হব আৰু এতিয়া তুমি পুতিছা নে মানুহ লগাইছা
মানুহ লগাইছো মাজে, মাজে মানে এনে চাহ দিব আহিছো যে মই পুতা নাই কঠিয়া উঘুলিছো
হয়, হয়
ভালদৰে নেজানো তেওঁ সিহঁতক দেখি, দেখি মানে অ',
অ', ভালে হৈ যাম যদি তুমি এমুঠা মানো এমুঠা মানো তুমি উঘুলি দিব পৰা তোমাৰ কাৰণেই ধৰি লওক ভাল এতিয়া হাজিৰা মানুহতো পাঁচশ, পাঁচশ টকা লয় এতিয়া হাজিৰা হয় তুমি যদি নিজে যদি আধা ঘণ্টাও যদি কঠিয়া গুৰি হয়, হয়, হয় উ দুটা কঠিয়া উঘুলি দিব পাৰিলেও তোমাৰ বহুত খিনি আগবাঢ়িব এনে কি এতিয়া চাহ দিছা নে কি চাহ দিব গৈছা
অ', চাহ দিব আহিছো দি এ কঠিয়া উঘালিম অ', চাহ দিব আহিছোঁ
হয়, হয় চাহ কি হেৰি জলপান দি দিছা নে
জলপান নহয় বি বিস্কুট
হা
তেল বিস্কুট আৰু তেল পিঠা যে ভজা পিঠা কয় যে সেই ভজা পিঠা বনাই আনিছো আৰু
ঠিকে কৈছা মই ভাজা পিঠাটো খাই ভাল লাগে ভাজা পিঠা পিঠাগুডৰি দি বনোৱা নাই জানো
অ', পিঠা গুডি দি বনাইছো তাত পিঠা
হয় এতিয়া নহলে হেৰি তুমি পথাৰ অ', পথাৰ দি কাম, কাম কৰি থাকা হ'ব দিয়া নহলে এতিয়া মই আৰু কথা পাতি থাকিলে কাম আগ নাবঢ়ে নহয় হ'ব দিয়া
অ', পিছত লগ পাম বাৰু